হেল্ল' শুনা পাইছে ন হয় নমস্কাৰ আহ ভালেই আছেনে?
আপুনি ভালনে?
ভালে মোৰো বহুত ভাল আছো এতিয়া।
অ' এতিয়া কি কৰি আছে বাৰু?
অ, এতিয়া বাৰু একো। কৰা নাই অ' মানে। আজি মোৰ অফ আছে ন ত সেইকাৰণে মানে একে যাব প্লেন আছে ত' অকণমান পিছত মানে ওলাম আৰু আজি এটা মন্দিৰত যোৱাৰ প্লেন আছে ত' সেই
অ উম ঠিক আছে আপুনি কোনটো মন্দিৰত যাব।
অ মই এইটো বশিষ্ঠত যাম আজিও
অ বৈশিষ্টয় মন্দ বৈশিষ্টয় মন্দিৰ ইপিনে বৈশিষ্ট মন্দিৰৰ কথা শুনিছো। ভালে ময়ো গৈছো। এবাৰ তাতে এ মেঘালয় বদাৰৰ চ ওচৰত হয় ন এইটো
উ নহয় এইটো এইটো গুৱাহাটীত হয়
অ গুৱাহাটীতে হয় কিন্তু অকমান গ'লে মেঘালয় বৰ্ডাৰ পাই আৰু অ আমি আমি অ আমি মানে সিপিনে গৈছিলো অ
আচ্ছা আৰু বাৰু মানে তুমি গুৱাহাটীততটো আহিছা।
ম বেছি মেলাত যাবা নে
অম্বুবাচী মেলাত আহ যাব লাগিব তুমি
অ বাইশ তাৰিখৰ পৰা আৰম্ভ ন।
বাইছ তাৰিখৰ পৰা
ততেতো বহুত মট যোৱা নহ'ব চাগে প্লেনিং নাই তেনেকে
উম আৰু গৰমটোতো গমেই পাইছে গৰমটো কেনেুৱ দিছে দৰা তোমালোকৰ গাঁৱত গাঁৱত হয় ন গাঁৱত হ'লেও দেখোন তাতে গৰমতটো কেনেকুৱা এতিয়া
তাতে ইয়াতেতো বৰষুণ দি আছে এতিয়া এ ইমান গৰম দিয়া নাই অ
ভালেই হৈছে বহুত মানে তেনেহ'লে ভাল এটা তুমি হেৰি।
উ, মানে ঠাইত তাতে বৰষুণ উম, অ ' বৰষুণ দিলেও এনেও গৰম।
তাতে ইয়াতে বৰষুণ দিলেও কোনো মানে সেইটোৰ কোনো এফেক্টেডনেছ নাই। তাতে ইয়াতে গৰমটো চৌব্বিছ ঘণ্টা। চাই থাক।
হয়- হয় উম সেইটোৱে। তাতেতো অকমান বৰষুণ দিলে আকৌ বানপানী কি
বানপানী।
বানপানীৰ সমস্যা কোন কেতিয়া কত উটি যায়
গম পোৱা নাই গুৱাহাটীৰ কথা গণেশগুৰি বেল তলা।
উ
কি অৱস্থা হয় বান। পানিলে
অ' বানপানী।
উম,
আকৌ এই। জোৰাবাটৰ পিনেতো যাবই নোৱাৰি।
নাই নোৱাৰি তাতে একদম। তটো সাগৰ হৈ যায়।
আহ উম হম
শ্বহীদ।
এ চাৰিও পাল চ এ গুৱাহাটীৰ চাৰিও পিনে। পাহাৰ ন।
আছে চাৰিওপিনে হাৱা ব বতাহটো আছে।
অ' বতাহটো থাকিলেও কি এনেকে গৰম বতাহ চলি থাকে। একদম মানে কে- কে কেনেবা লাগে একদম
হে আৰু মানে কিমান ফেনৰ ভিতৰত মানে তলত এচিৰ ভিতৰত থাকিবা ন ন।
অ 'কেতিয়াবা ভালে লাগে এইপিনে তেতিয়া উ যাব পাৰে ন মেঘালয় -চেঘালয় স তাত ফুৰিব। সেইকাৰণতোন কি ছেটাৰডে চানডে মেঘালয় ছাইডত মানুহে গুৱাহাটী মানুহে ফুৰিব কিন্তু
ঘূৰিব যায় হয় হয় প্ৰায় মানুহে যায় তাতে এই মেঘালয়াফ ফলঙৰ ছাইডতো যায়
অ চছেটাৰ্ডে চানডে ইহঁতে বহুত যে উম কোনোবাই উমিয়াম লেকত মানে উ
মই পিনে যোৱা হোৱা নাই মানে তেনেকুৱা লগ নাই মোৰ আৰু তেনেকুৱা প্লেনিঙো মানে অকলেতো যোৱা নাযায় ন
অ অকলে অকলে দুজন বা তিনিজন মেক্সিমাম
মেক্সিমাম হয় সেইটোৱে মোৰ তেনেকুৱা মানে যোৱাই হোৱা নাই চান্সে পোৱা নাই আৰু কামত ইমান বিজি থাকো ন মানে নিজৰ কামতে মানে গোটেইখিনি সময় ওলাই যায় আৰু প্ৰাইভেট কাম কৰিলে তেনেকুৱা হয়
অ হয় হয়
আৰু চুটিবালে চোৱা চুটিবালে নিজৰ কামতো
অ ছুটি পালে নিজৰ কাপ আকৌ কাপোৰ ধোৱা বহুত কাম থাকে ন নিজৰ
উম বহুত কাম থাকে
উ নিজৰ পাৰ্চনেল বহুত কাম থাকে এতিয়া আৰু
উম
কেতিয়াবা মানে তেনেকা প্লেনি প্লেনিং কৰিব লাগে লাগে আৰু মানে কেতিয়াবা ঘূৰিব যাব মানে প্লেনিং কৰি পেলাইহে হয় ন হ'লেত তেনেকে হঠাৎকে ওলাই মানে এতিয়া নহয় আৰু
হয় হয় হঠাৎকে নহয় এইটো ভালেকেইদিনৰ আগৰে
অ প্লেনিং কৰিব লাগে তেতিয়াহে মানে হ'ব পাৰে
হম
এতিয়া বেকাৰ থাকিলেতো এনে মানে ব'লা এ ইয়াত যাওগে ঘুৰি আহোোগে তেনেকেই কয় এতিয়া কোনোবা এটা কামত থাকে থাকিলে তো হঠাৎকে যাব নোৱাৰি ন
উম হম আৰু অ কাম কৰিলে প্ৰাইভেট কাম কৰিলে মানে ৰেচপনচিবিলিটিটোৰ দায়িত্বটো বহুত থাকে ন কাম এৰিতো যাব নোৱাৰি ক'তো যাব নোৱাৰি চ' মানে সেইটোৱেই আৰু
উম
বাৰু তুমি বুজি লবা মানে অহা দিন বোৰত ভুজিবিলাক আহিলে যেতিয়া আহিব বুজি পাবা তুমিও ধৰা এনে মানে কিহ কিহৰত পঢ়ি আছা তুমি
মইতো এনেই কিহত পৰি আছো আৰু কলেজত
কলেজত পঢ়ি আছে তফালে
বাকী ক'ত ক'ত ঘূৰিলা
ঘূৰিলো মানে মই আছামৰ বাহিৰত যোৱাৰ ভিতৰত মই গৈছিলোঁ কেলকাতা আৰু দিল্লী চাইড ঘূৰিছোঁ
অ
আচামাৰ বাহিৰত নৰ্থ ইষ্ট ষ্টৰ ভিতৰত মই ইপিনে যোৱা হোৱা নাই মোৰ মেঘালয়ৰ চাইডতটোো যোৱা হোৱা নাই মানে প্লেনিং আছে তাতে যাম বুলি ভাবিছোঁ মানে মোৰ নিজৰ ঘৰৰ মানুহৰ লগত ত আৰু ফেমিলি মে্ব াৰৰ লগতে আৰু মইপিনে শিলচৰ গৈছিলোঁ
হয় অ বৰাক ভেলি
বৰাক ভেলী হয় তাতে গৈছিলো এবাৰ আৰু এনে আপাৰ চাইডত মোৰ যোৱা হল হোৱা নাই এই মোৰ গুৱাহাটীটো ঘৰ ঘৰটো গুৱাহাটীত
অ তেনেকাই মোৰো কেতিয়াবাে গুৱাহাটীতে যাব লগা হয় তেনেকাই আৰু বেছি তাতকে বেছি যোৱা নহয় আৰু গুৱাহাটীপিনে যোৱা নাই বেছি।
বেছি এা হ নাই।
অ কল অকল গুৱাহাটীতে গৈছোঁ।
উম আচ্ছা আচ্ছা এনে গুৱাহাটীত ক'ত ক'ত ঘূৰিছা।
গুৱাহাটী কত বেছিভাগ ঠাইতে ফুৰিছো তেতে মানে বহুত দিন নাছিলো না তাত
উম!
তাতে কামাখ্যা মন্দিৰ এ কামাখ্যা মন্দিৰ উমানন্দ মন্দিৰ। ব্ৰহ্মত্ৰ ৰিভাৰ ফ্ৰণ্ট
আচ্ছা এই নতুন যে আহ শহীদ স্মাৰক হৈছে।
অ নতুন নতুন নতুনকে তাত তাত যোৱা নাই মই
আচ্ছা আচ্চা!
জুব জুবিন ক্ষেত্ৰতো যোৱা নাই নতুনকে শ্বহীদ স্মাৰক ক্ষেত্ৰত যোৱা নাই মানে মানে কেনেককা আমাৰ সময়। মই নিমিলে ন হঠাৎকে যাব লাগে। তাতকে আহিব লাগে। কামতটো হ'লে আৰু ক'ত ঘুৰা চুৰা ইমান গৰমত! তাতে গৰমো বহুত ইয়াত আহিলে। ভাল লাগে আৰু ঘৰত
আৰু ঠাণ্ডাৰ দিনত আহিলে অকমান ভাল আছে আৰু ৰিলেক্স কৰি মানে ঘূৰিব পাৰি গুৱাহাটীৰ কছো মই গৰমৰিনতূৰা নাযায়। তুমি শান্তি নাপাবা। আহিলে বাৰু মানে ঠাণ্ডা দিনত আহিবা। ঘূৰিব আহিলে তেতিয়া মজা পাবা ভাল পাবা ঘূৰি তেতিয়া মানে খায়ো ভাল পোৱা যায় বহুত ধৰণৰ ধৰণৰ খাদ্য পোৱা যায় ন বাহিৰত খাইো ভাল পোৱা যায় তেতিয়া তোমাৰ ঘূৰিও ভাল লাগে তেতিয়া
হয় তেনেকুৱাই
আহহিবা ঠাণ্ডা দিনত
আহ ভাবিছো আহ ভাবিছো উম হম এতিয়াতো আৰু যাব নোৱাৰি এতিয়া বৰষুণ দিলে শেষ আৰু এতিয়া আৰু খে খেতি পথাৰত যাব লাগিব খেতি কৰিব
আচ্ছা তুমি খেতিও কৰা
অ এ মানে মই নকৰো ঘ ঘৰৰ মানুহে কৰে এতিয়া ঘৰৰ মানুহতক সহায় কৰিব লাগিব মান
হয় হয় হয় নিশ্চয় হয় ই লাগিব মানে ঘৰৰে মানে তোমালোকে মানে খোৱাৰ কাৰণে ন নিজৰ কাৰণে ভালে ভালে সেইটোতো মানে আছে ন ত' কাৰো কাৰোবাৰতো নাই সেইটোও নাই
আহ খেতি পথাৰত গৈও ভাল লাগে চব আহ চবে যায় আমাৰ গাঁৱত এ কোনোৱে নাথাকে গাঁৱত সবে নিজৰ নিজৰ কামত নিজৰ নিজে মানে খেতিত যায় ত মানে অকলে ঘৰত থাকি ভাল নালাগে নাই মই এপাক কৈ আহো অকে দুট মান ক দুট মান ক কঠিয় মানে বুটলি দিওঁগে কি দিওঁগে ট্ৰেক্টাৰ খন হাল বাইছে নে চাই যায় কেতিয়াবা পথাৰত মাছো ওলাই মাছ আস্মাৰ ৰোগে জাল খ লৈ পেলাই এনেকুৱা ভাল লাগে আৰু মানে পৰিৱেশটো
উম সেইটো সেইয়ে আৰু গাঁৱতোতো বহুতেই ভাল লাগে মোৰৰ গাঁৱৰ পৰিৱেশ বহুতো ভাল লাগে
গাঁৱত আৰু চবে থাকে ককা আইতা মানে ৰিলেটিভচ খিনি আৰু বেছিভাগ গাঁৱতে থাকে ন এতিয়া কিছু কিছুমান আছে দাদা বাইদেউ ইহঁতে থাকে টাউনত।
আচ্ছা।
মানে মানে কেনেকা দুয়োটাই ফিল কৰিব লাগে যে গাঁৱতো থাকিব লাগ টাউনতো থাকিব লাগে টাউনত থাকিলে গাঁৱৰ অভাৱ মানে ফিল হয় আৰু গাঁৱত থাকিলে টাউনৰ কি মানে কি লাগে। আৰু
হয় বুজিব পাৰি মানে গাঁৱত থাকে, থাকাটো মোৰ মত বেছি ভাল। কিন্তু, এতিয়া চোৱা উপাৰ্জনৰ চব মানে, হেৰিতটো সুবিধাটো চব জেগাতে আছে ন'।
হয়, হয়, ঠিক আছে দে। পিছত ক'ল কৰিম নেকি, আজি কাৰণে অ', অ', উম, হ'ব ধন্যবাদ।